অ', শুনি পাইছানে?
অ', শুনা পাইছোঁ, তুমি পাইছা?
অ', পাইছোঁ মই।
অ', ভালে আছানে?
ভালে আছোঁ, তোমাৰ ভালনে?
অ', অ', ময়ো ভালে আছোঁ দিয়া।
ঠিক আছে, আজি পিছে অকনমান এটা বিষয়ে কথা পাতোঁ, ছচিয়েল মিডিয়াৰ বিষয়ে।
হেল্ল'!
হেল্ল'! আজি আমি ছচিয়েল মিডিয়াৰ বিষয়ে অকনমান কথা পাতোঁ।
অ', অ', নিশ্চয়, নিশ্চয় তুমি আৰম্ভ কৰা তেন্তে উম।
ত'‌ মই আৰম্ভ কৰিছোঁ, অ', ছচিয়েল মিডিয়াই বহুত ভাল বস্তুও হয়, ছচিয়েল মিডিয়া বহুত বেয়া বস্তুও হয়। দুইপক্ষতে ক'ব লাগিব, দুইটাই আছে যিহেতু ছচিয়েল মিডিয়াৰ পৰা। নহয় জানোঁ? তুমি ভাবানে সেইটো?
অ', অ'। দুটাই প্ৰভাৱ আছে, ভাল এটা প্ৰভাৱ পেলাই ছচিয়েল মিডিয়া, আৰু কিছুমান ক্ষেত্ৰত বেয়া প্ৰভাৱো পেলাই, ত' দুটাই গুৰু গুৰুত্বপূৰ্ণৰ হয়, আৰু দুটাৰ কথাই ভাবিব লাগে বুলি মই ভাবোঁ।
অ'। চচিয়েল মিডিয়া যিমান আমি আগতে দেখি আহিছোঁ মানে, আগতে যিমান আছিলে ত' চচিয়েল মিডিয়াত তেতিয়া কমকে ইউজ কৰিছিলে মানুহে, কমকে ব্যৱহাৰ কৰাৰ কাৰণে এটা ধৰা ধৰি বান্ধি দিয়া টাইমত ব্যৱহাৰ কৰিছিলে। ত' তেত য়া ভাল আছিলে, বহুত মানুহক সেইটো দি প্লেটফৰ্ম যোনটো বুলি যোনটো আমি প্লেটফৰ্ম এটা দিছে, পইচা উ উপাৰ্জন কৰিব কাৰণে, পইচা উপাৰ্জন কৰিব পাৰিছে, ছচিয়েল মিডিয়াৰ দি ফালৰ পৰা আমিতো‌ দেখিছোঁ, বহুত দে দেখিয়ে থাকোঁ আমি, ভাইৰেল হৈ যায়, ভাইৰেল হৈ যায় পেলাই উপাৰ্জন কৰে।
সঁচা বহুতেই ফ্ৰি লানসিং সেইবোৰ কৰে। বহুতে বেলেগ, বেলেগ ধৰণৰ নিজৰ বস্তুবিলাকৰ এডভাৰটাইজো কৰে।
অ', যিহে তু, দুই হাজাৰ বিছৰ আপোনাৰ ক'ভিড ভাইৰাছ হোৱাৰ পিছৰ পৰাতো আমি দেখিছোঁ ৱৰ্ক ফ্ৰম হ'ম যোনটো হৈ হৈছে, সেইটো অ', ছচিয়েল মিডিয়াতো তেনেকে বহুত চব ফালে আগুৱাই গৈছে মানুহ আজিকালি।
অ', ঘৰত বহিয়ে সকলোবোৰে‌ সকলোৰ মানে জীৱনৰ মানে আপডেটছ বিলাক দি থাকিছে, ত' তেনেকে মানে, মানুহে বহুত টকা কমাইছে।
কমাইছে, হয়-হয়। আমি এটা কোণাৰ পৰা, আন এটা কোণা, দেখা পাও পৃথিৱীৰ হয়, নহয় জানো?। এতিয়া নহ'লে ছচিয়েল মিডিয়া হোৱাৰ পৰাহে সেইটো দেখা পাওঁ। আগতে ইমান দেখাই নাছিলোঁ, জানাই নাছিলোঁ আমি। বেলেগ-বেলেগ দেশৰ আমি, কেনেকে ধৰণে থাকে, কেনেকে ধৰণে খাইছ উঠিছে, বহিছে, মানুহৰ দৈনন্দিন জীৱনৰ কথা, আমি গম পাইছোঁ, ছচিয়েল মিডিয়াৰ পৰা।
হয় হয়। সকলোৰে মানে, বস্তুবোৰ মানে আমি মোবাইলতে আজিকালি, দেখা পাওঁ মানে।
হয়, মবাইলতে দেখা পাওঁ, ছচিয়েল মিডিয়াত। মোবাইল ধৰক, লেপটপ ধৰক টেবলেট ধৰক, বিভিন্ন প্ৰকাৰে আৰু দেখা পোৱা যায়। চচিয়েল মিডিয়া, বহুত ভাল বস্তু কৰিছে এইটো, আৰু পঢ়া শুনা আমি দেখোৱেই, পঢ়া শুনাৰ প্লেটফৰ্ম এটা দিছে।
অ। ইণ্টাৰনেটৰ থ্ৰোতে, মানে বহুত খিনি হৈছে মোবাইলত, পঢ়িব পাৰি মোবাইলৰ, জৰিয়তে নিউজ দৈনন্দিন দিৱনৰ, জীৱনৰ উম।
হয় হয় দৈনন্দিন জীৱনৰ
বাতৰি, চববোৰ পাওঁ আৰু আমি।
অ', অ', হয় আমি পাওঁ, আগৰ বাতৰিবোৰ। আৰু সেইটোৱে মানে, আগুৱাই যাবলৈ বহুত সহায় কৰিছে। ছ'চিয়েল মিডিয়াই।
অ', অ', কিন্তু, ইয়াৰে মানে এটা বেয়া প্ৰভাৱো আছে যে চৌবিশ ঘণ্টাই মানুহে, চচিয়েল মিডিয়াতে ব্যস্ত হৈ থাকে। যাৰ কাৰণে নিজৰ বাকীবোৰ কামত, বেছি গুৰুত্ব দিব নোৱাৰে মানুহবোৰে।
হয়-হয়-হয়, বাকীবোৰ কামত ব্যস্ত, গুৰুত্ব দিব নোৱাৰে ইমান, ব্যস্ত হৈ যাই, চচিয়েল মিডিয়া চাই-চাই পেলাই, ফোনতে ব্যস্ত হৈ যায়।
সেইটোৱে, দিনে ৰাতি মানে সময়ৰ মূল্যটো মানে পাহৰি গৈছে বহুতে যোনবোৰে মানে চৌবিশ ঘণ্টাই মোবাইলত ব্যস্ত থাকে। আৰু তাৰ কাৰণে মানে বহুতৰ চকুৰ বেলেগ ধৰণৰ মানে ৰোগ বিলাকো দেখা দিছে চকুৰে কম দেখা গৈছে চকুৰ বেলেগ বিভিন্ন ৰোগ দেখা দিছে আৰু
হয় শাৰীৰিক মানসিক গোটেই ৰোগে ৰোগেই দেখা দিছে যিহেতু ফোন ফোনত বেছিকে ছচিয়েল মিডিয়া ইউজ কৰি থাকিলে এনি টাইম ৰুমৰ ভিতৰতে সোমাই থকা যায়। ত' শাৰীৰিক কষ্টতো অকনমান ব্যায়ামটোও কমি গৈছে।
কমি গৈছে হয় উম হয়। আৰু খোৱা মেলা সকলো সময়তে যদি আপুনি এটা মানে তেনেকুৱা এটা বস্তুৰ লগত মানে থাকিব চৌবিশ ঘণ্টা যেতিয়া আপোনাৰ হাতত থাকিব তেতিয়া তাৰে পৰা বাহিৰ ওলোৱা বহুত ধৰণৰ ৰেবোৰ বোৰেও মানে নিজৰ দেহটোত বহুত মানে ক বেমাৰ দেখা দিয়াই আৰু ক্ষতি কৰাই অ অ
হয় বহুত ক্ষ কি কৰে, এনি টাইম এটা ৰেল প্ৰভাৱতে থকা যিহেতু।
অ', সেইটোৱে।
আৰু তাৰ উপৰিও তাতে বহুত ধৰণৰ মানে কিছুমান থাকে, য'ত মানে আপুনি ফটো দিয়ক, নিজৰ ফটো দিয়ক, বা কিবা বিষয়ে যদি আলোচনা কৰক। বহুত বিলাকে মানে তৰ্ক বিতৰ্কত লাগি যায়, বহুতৰ মনৰ লগত যে তিয়া নিমিলে কথাটো, তেতিয়া কমেণ্টত আপুনি চাব, বহুতে তৰ্ক কৰে, বহুতে মানে বেলেগ, বেলেগ ধৰণৰ গালি, গিলাচ সেইবোৰ কৰে, সেইটোৰ কাৰণে মানসিক অশান্তিটোও দেখা দিয়ে।
হয়, হয়, মানসিক অশান্তি বহুতৰ তেনেকে দেখা দিয়ে, যিহেতু চবেই একে ধৰণে নাভাবে। চবৰে কথা কোৱাৰ অপিনিয়ন চবৰে বেলেগ, বেলেগ থাকে, ত' সেইটোৰ কাৰণেও বহুত দেখা যায়, মানসিক কষ্টতটো ভোগে বহুতে সেইটোৰ কাৰণে।
সেইটোয়ে। আৰু নিজক প্ৰশ্ন কৰিবলৈ বাধ্য হৈ যায়, কিছুমানে চাবা, যদি এখন ফটো দিলে কোনোবাই যদি মানুহজনৰ মানে অনন্য মানুহ বিলাকৰ যদি ভাল নালাগে। কিছুমানে ঘপককে বেয়া কৰি কিবা এটা কৈ দিব, সেইটো কথাই মানে যেতিয়া অ', মানে যোনজনীয়ে দিছে সেইটো যেতিয়া পঢ়িব, তেতিয়া সিহঁতৰ মনটো বেয়া লাগি যায়, যে মই কি ধুনীয়া নহয় নেকি, বা মোৰ কি কিবা মানে, মোৰ কিবা কমি আছে নেকি, সেনেকে নিজক মানে প্ৰশ্ন কৰিবলৈ সিহঁতে বাধ্য হৈ যায় ন'।
হয়, হয়, মোৰ কিবা ক্ষতি আছে নেকি বুলি পাই ভাইট হয়, বাধ্য হৈ যায়, তাৰ পিছত সেইটোৰ ওপৰতে ভাবি থকা যায়, ভাবি থাকি, থাকি, থাকি মন কি লাষ্টত গৈ পেলাই, মানসিক অশান্তিত ভোগা যায়।
সেইটোৱে, দিনে ৰাতি যেতিয়া একেটাক, উম। দিনে ৰাতি যেতিয়া একেটা কথাই ভাবি থকা যায়, তেতিয়া টোপনি নহা হৈ যায় ৰাতি। ৰাতি টোপনী নাহিলে ৰাতিপুৱা জল্দি উঠিব নোৱাৰে, নিজৰ কাম বোৰ সময়মতে কৰিব নোৱাৰে। বহুত মানে ক্ষতি কৰে আৰু সেইটো বস্তুৱে।
হয়, হয়, যিহেতু আমি চছিয়েল মিডিয়াত সোমাই গ'লে তাৰমানে চছিয়েল মিডিয়াত চাই থাকিলে এখন বেলেগ পৃথিৱীত সোমাই যোৱাৰ নিচিনা হয়, ত' একেবাৰে ধৰিব নোৱাৰি, সময়ৰ সময়ৰ একো সময়ৰ আ, যোনটো থাকে এটা। ৰেট এটা থাকে, সেইটো একোত ধৰিব নোৱাৰি, একো সময়ত নকৰে, লেট হৈ যায় কেতিয়াবা। কেতিয়াবা ভাত খাবলৈ পাহৰি যায়, কেতিয়াবা আপোনাৰ গা ধুবলে পাহৰেই, দেৰি হৈ যায়, হয় হয় হয়।
খোৱাৰ টাইমতো মানে- মানে ফোনটো লৈ লৈ থাকিব, তেতিয়া হ'লে মানে বাকীবোৰ কামত আমি গুৰুত্বটো কম দিয়া হৈ যায় ন, যাৰ কাৰণে আমাৰ বহুত ক্ষতিও হয়। আমি কামবোৰ মানে টাইমত কৰিব নোৱাৰো।
হয়, হয় এইটো বহুত ক্ষতিও হয়, যিহেতু অ' চ'ছিয়েল মিডিয়াত সোমাই গ'লে মানে, এনেকুৱা এখন পৃথিৱীত সোমাই যোৱা যায় যত যৰ পৰা ওলাই আহিবলৈ বহুত দিগদাৰ হৈ
দিগদাৰ হৈ যায়, এটাৰ পিছত তুমি এটা চাবা ৰিল বিলাক যে থাকে, ভিডিঅ' বোৰ সেইবোৰ চাইয়ে কিবা মন এটাৰ পিছত এটা, এটাৰ পিছত এটা। আৰু যেতিয়া তোমাৰ মনটো বেয়া লাগিব বা কিবা হৈ থাকিব, তুমি যেনেকুৱা কথা ভাবি আছা তেনেকুৱা কথা ঠাই মানে বেছিভাগ মোবাইলত ওলাই আহে ন। ত তুমি সেইবোৰ পঢ়ি পঢ়ি বাৰে বাৰে তোমাৰ মনত সেইটোয়ে লাগি থাকিব। মানে মিলাব ধৰিবা তুমি তোমাৰ জীৱনৰ লগত মানে তুলনা কৰিব ধৰিবা, সেইবোৰ কথা ভাবি ভাবি। চাবাচোন তোমাৰ হয়নে বাৰু?
হয় হয়। সেইটো বহুত হয়, মোৰ একদম কিবা এটা দেখিলে বহুত ভাবি থক থকা যায়, বেলেগৰ লগত নিজকে কম্পেয়াৰ কৰি থকা যায়।
অঁ তোমাৰো হয় ন?
হয়, বহুত হয় সেইটো মোৰ, তাৰপিছত বেলেগৰ লগত নিজকে বহুত মিলাই মিলাই তাৰমানে কি আছে মোৰ সেইটো নাই সেইটো এইটো গুণ নাই বুলি বহুত কম্পেয়াৰ কৰা যায়, পাহৰি যোৱা যায়, যে চবতো মানুহ বেলেগ বেলেগ হয়। চবৰেতো বেলেগ বেলেগ গুণ থাকে।
বেলেগ, বেলেগ গুণ থাকে।
আৰু মই ভাবো যে ইমান এটা ভালো নহয়, ছ'চিয়েল মিডিয়া কাৰণ কি বহুত বস্তু তাৰমানে উ সঁচা নাথাকে, বহুত বস্তু মানে বনাই, বনোৱাই সেনেকুৱা থাকে, বহুতে চাবা তুমি যদি দেখাটো মানে বেলেগ হয়, সিহঁতে ফিল্টাৰ বিলাক ইউজ কৰি পেলাই, এজন বেলেগ মানুহলৈ পৰিৱৰ্তন কৰে আৰু আজিকালিতো এ আইও হৈ গৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ।
অ আকৰ্ষণ কৰিবলে লোকক মানে আন লোকক আকৰ্ষণ কৰিবলে বহুত বেলেগ বেলেগ ফিল্টাৰ, বহুত বেলেগ বেলেগ ব্যয়স্থা কৰা হৈছে হয়।
যাৰ আমি সঁচা কোনটো, মিছা কোনটো, এইটো ধৰিব নোৱাৰা হৈ যাওঁ।
হয় হয় একদম মই আপোনাৰ কথাৰ লগত সহমতি জনাইছো একদম।
অ', অ'। আৰু চাবা তুমি আজিকালি নিউজবোৰো মানে জুদিও মানে বাতৰিবোৰ আমি ছ'চিয়েল মিডিয়াৰ প্ৰায় আজিকালি পাওঁ, টিভিটো বেছি চোৱা নাযায়, কিন্তু ছচিয়েল মিডিয়াতো বহুতে মানে নিজৰ লাইকচ পাবৰ কাৰণে, নিজৰ সেইবোৰ পাবৰ কাৰণে মানে, বাতৰি সঁচা নথকা বাতৰিবোৰ মানে দিয়ে। যাৰ কাৰণে, মানুহৰ মাজত মানে, বহুত মানে প্ৰশ্ন উঠে, যে এইটো সঁচা হয়, নে মিছা হয় তেনকুৱা।
হয়, হয় নিশ্চয়, নিশ্চয় সেইটো হয়, লগতে আমি হয়, ভালখিনিও চাব লাগিব ছ'চিয়েল মিডিয়াত। যোনখিনি এটা দিছে মানে, এটা প্লেটফৰ্ম এ দিছে যাতে আপোনাৰ ধৰক এতিয়া পোৱা কিতাপ, কিতাপ কালে হওক বা কিবাই হওক আগৰ মানে কি হয় দৰিদ্ৰ পৰিয়ালৰ যোনখিনি থাকে সিহঁতে ইমান পঢ়িব নোৱাৰে! ত' ছচিয়েল মিডিয়াৰ থ্ৰু দি টিউচন নকৰাকৈ তেনেকে এটা ইউটিউবৰ প্লেটফৰ্ম এটা দিছে য'ত সিহঁতে পঢ়িব পাৰে। আপোনাৰ বস্তুবোৰ, পইচা নিদিয়াকৈ কিনিব পাৰে, ফ্ৰী-ফ্ৰী কৈ কিনিব পাৰে, যাতে সিহঁতে পঢ়িব পাৰে, তেনেকে এটা, প্লেটফৰ্ম এটাও দিছে, ভাল বস্তু দিছে, দুইটাই আছে, দুইটা চাইডে আছে।
উম, বেয়া ভাল দুটাৰে আছে। আৰু ঠিকে কৈছা তুমি, দৰিদ্ৰ মানুহবোৰক এইবিলাকে ইউটিউবৰ, জৰিয়তে বহুতখিনি মানে, শিক্ষা জ্ঞান আহ মানে, লাভ কৰিব পাৰিছে, আৰু বহুতে, এনেকে তুমি চাবা শুনিছোঁও, আমি সকলোৱে শুনিছোঁ যে ইউটিউবৰ পৰা পঢ়ি পেলাই সিহঁতে বহুত মানে আ, জাগাত চাকৰি পাইছে, বা বহুত জাগাত মানে সিহঁতে, মানে স্থান লাভ কৰিছে।
উম, ভাল-ভাল দিশত আগুৱাই গৈ আছে, জীৱনত।
হয়, মইয়ো টো মোৰ, মানে পঢ়াখিনি কেতিয়াবা বুজি নাপালে, আৰু সেনেকৈ ইউটিউব সেইবিলাকত চাই পেলাই, মানে নিজে বুজো আৰু।
হয়, ময়ো কৰোঁ সেইটো বস্তু। হয়, হয়।
কিবা এটা নাজানিলে মানে, মোবাইলৰ জৰিয়তে, চছিয়েল মিডিয়া জৰিয়তে, আজিকালি চব খিনিয়ে পায় আৰু, ৰেফিপিয়ে হওক বা কিবা তুমি, আইডিয়াই হওঁক, জবৰ কথাই হওঁক, গোটেইখিনি বস্তু মানে পাওঁ বুলি ভাবো আৰু।
হয়, নিশ্চয়, নিশ্চয় পাই সেইটো। ঠিক আছে তেন্তে, আজিৰ কাৰনে, ৰাখিছো বাৰু।
অ', অ', ঠিক আছে, তোমাৰ লগত কথা পাতি, খুবেই ভাল লাগিলে।
হয়, মোৰো খুব ভাল লাগিছে দেই, ধন্যবাদ।
অ', ধন্যবাদ।